হেল্ল'
হেল্ল।
অহ। কি কৰি আছা?
অ', এই এনেই আছিলো।
অ', বাকী এতিয়া কি পঢ়ি আছা?
মইতো তোমাৰ মানে এচি এছ কান্দি কমপ্লিট কৰিলো এতিয়া ঘৰতে আৰু, এডমিশন হব দুই এদিনতে, অ। তুমি?
মোৰ একে এনেকে তোমাৰ কি কয়। কলেজতে এনেকে আইটছ এছ দিছিলো ময়ো।
ৰিজাল্ট ভালেই হ'ল চাগে?
ভালেই আৰু এনেকে ছেকেড ডিভিজন ধৰা তোমাৰ কেনেকুৱা হৈছিলে?
মোৰো ভাল ভালেই আৰু ফাৰ্ষ্ট ডিভিজন।
অ।
তাকে তুমি চাইেন্সৰ নে আৰ্টছৰ আছিলা ন?
মই যে তোমাৰ কি কয় মই চাইন্সৰ আছো তুমি?
অ', অ', মই আাতছৰ।
অ।
তাকে এতিয়া কি পঢ়িম বুলি ভাবিছা?
অ', মই তোমাৰ তাকে এনেকে বি এফ চি নাৰ্ছিং কৰাৰ কথা ভাবিছোঁ।
অ', মইতো ডিগ্ৰী কৰিম বুলি ভাবিছো। উম।
কৰ কলেজত পঢ়িছিলা? হয় হয় এইটো এনট্ৰেঞ্চ দিব লাগে তোমাৰ এন্টেঞ্চ দি এ তাত ৰেংক চাই ৰেংক চাই আৰু এনেকে পি চি বি পি চি বি চাই মানে পাৰ্চেন্টেজ মিলাই ফৰ্টি ফাইভ ধৰা তাত চেয়াপ হ'ব পাৰে এনেকে চাই ম ৰেংক আকৌ সেইটোৰ এক্সামটোৰ ৰেংক চাব, তাৰ পৰা এনেকে এডমিছন লয় মানে আৰু।
অ। মইতো সেই নামৰূপ কলেজৰ পৰা দিছিলো এইচ এচ।
অ', এতিয়া কি কৰিবা?
মই এতিয়া এই তাকে ডিগ্ৰী এতিয়া মানে এপ্লাই কৰিলো তোমাৰ নামৰূপ কলেজতে আকৌ কৰিছোঁ, তাৰ পিছত লগতে গড়গাঁও কলেজ, জে বি কলেজ, কানৈ এনেকৈ দি থৈ দিছোঁ আৰু। তাকে ক'ত পাওঁ এতিয়া চিট সেনেকে কি
অ'। ওহ, তাকে এতিয়া কলেজত আকৌ পঢ়িলে আকৌ এতিয়া তুমি কপ কলেজত পঢ়িব যোৱা, তাত আকৌ কি কয় তোমাৰ ডিগ্ৰীটো বেছি ইম্পৰ্টেঞ্চ দিয়ে ন? য'তে গ'লেও। উ যিহেতু হাইচ এনেওতো এনেওতো কলেজতে পঢ়া হ'ল, মও কলেজত পঢ়িছোঁ বাৰু এক্স কৰিছোঁ। কলেজ ইমান! ধৰা এনেকে, অ' এনেকে ইমান এটা গুৰুত টো নিদিয়ে আৰু।
উম
ডিগ্ৰীটো যেনেকে গুৰুত্ব দিয়ে এনেকে হাই ছেকেণটো ইমান গুত টো নিদিয়ে। ত' কাৰণে কি কয় তোমাৰ, এতিয়া ডিগ্ৰীটো লাগিলে য'তেই নপঢ়িলো কিয় ডিগ্ৰী টো মানে বেছি জীয়া হয়। ত মানে সেইকাৰণে কোনো ক'তো মানে বস্তুটো মানে নেগলেক্ট কৰিব নোৱাৰে ধৰা, ‌তুমি এতিয়া ক'ত পঢ়িম ভাৱিছা? এনে তোমাৰ পঢ়িব ক'ত মন আছে?
ক'ব, ক'ব গলে এই নামৰূপ কলেজত মানে আৰু এতিয়া ইমান বছৰ পঢ়িলোৱে নামৰূপততো অকমান বাহিৰত ওলাই যাবলৈ মন গৈছে। মানে একেটা ঠাইতে থাকি থাকি আমনিও লাগি যায় ন
অ'।
গড়গাঁৱত যদি পাওঁ যাম, নহ'লে জে এনেতো জে, বি টো মন আছে যাবলৈ তেহেঁতৰতো এতিয়া ইউনিভাৰ্চিটি হ'ল যে, ত' তাত গ'লে মোৰ সুবিধা হ'ব জে, বি বা গড়গাঁৱত তাত মাষ্টাৰ্চটো কৰি ল'ম বুলি ক'লে পাৰিম। সেনেকে আৰু।
ভালে আছ এ আপুনি তেনেকে ভাবিলেতো কেলে, তুমি যদি ইয়াতো যদি ধৰা ইয়াতো যদি ভাৱিছা কলেজত ইয়াতো এনেকৈ কিবা পঢ়িলে বেয়া হ'ব, বা ভাল হ'ব, বা তাত গ'লে তুমি বেছি ইম্প'ৰ্টেঞ্চ নাপাবা, ধৰা সেখনতো ডাঙৰ কলেজ! অ, যিমান যি হ'লেও। এনেকে যদি ভাৱিছা, তেন্তে নহয় আৰু। ডিগ্ৰীটো তো জোন কলেজত হ'লেও ইম্পৰ্টেণ্চ দিয়াটো হয়েই ন?
অ
সেইটো কাৰণে মানে যদি এনেকে ভাবাও যে কি অ এইটো কাৰণে এনেকে তাত নলওঁ বা একো ইম্পৰ্টেণ্ট নাপাম বহুতে ক'ব পাৰে যিতি কথা থাকি মানে মানে নিজৰ মতে শুনাটো বেছি ভাল আৰু
অ এতিয়াতো তাকে ৰিজাল্টৰ পিছত ত চবে ক'ব টো কৰা সেইটো কৰা মানে নিজৰটো আৰু নিজে যোনটো ভাল দেখো সেইটোয়ে পিছত নহ'লে ৰিগ্ৰেট থাকি যাব ন যে মই এইটো কৰিব লাগিছিলে নকো কৰিলোঁ
অ', তাকেইতো সেইটোয়ে নিজৰ কৰিব নিজৰ চাবৰে
পালে ক'ত যাবা।
মইতো তেনেকেই ক'তো যাম ভাবা নাই?
অহ
এনেই যদি পাওঁ তেন্তে তোমাৰ কি কয় ডিব্ৰুগড়ৰ ফালে যাম নহ'লে, এইপিনে শিৱসাগৰ ছাইডে এনেকৈ যোৰহাট ছাইডে এইপিনে আছে অ', শিৱসাগৰ বেছি ভাল। বুলি মই শুনিছো কৰে এতিয়া জোনখনো বেছি ভাল গুৱাহাটীতো আছে খালি গুৱাহাটীত কি হয় আমাৰ ইয়াৰ পৰা মানে বহুত
অ', মানে ইমান দূৰ হলে এতিয়াই মানে অহা যোৱাটোত প্ৰব্লেম হৈ যাব আকৌ পতককে আহো বুলি ক'লেও পইচাও কথা আহি যায় ন। সেইটোয়ে ওচৰতে পালে নিজৰে ভাল আৰু ঘৰলে কিবা হলে পতককে আহি যাবলৈ
অ', সেইটো এতিয়া ঘপকে বেমাৰ হ'ল। কিবা এটা দৰকাৰ হ'ল এতিয়া ওচৰত হ'লে পৰা এতিয়া ৰাতি আহিব নোৱাৰিলো, কাইলৈকে মই দিনতে ওলালে মই তেতিয়া ত পিছবেলা মানে মই পামহি। এতিয়া গুৱাহাটী পৰাত তোমাৰ কি হয় মই? যদি মই দিনত দিনত ওলাওঁ, তেতিয়া মই ৰাতি পামহি মই যদি ৰাতি ওলাওঁ, মই কালিকৈ ৰাতিপোৱা পামহি এনেকুৱা হয় ন। এ মানে এদিন টো লাগিয়ে যায়। সেইকাৰণে মানে দিগদাৰ আছে মানে গুৱাহাটীৰ মানে সেইকাৰণে বহুত দূৰ হৈ যায়। ত' এতিয়া তেনেকেই ঘৰৰ পৰা একো নপঠোৱা সেইবিলাক একো ঝেমেলা নাই বাৰু। কিন্তু ইমান দূৰত থকা ঘৰৰ পৰা সেনেকে, সেইটো মানে ভাবাই নাই মানে অলপ পহা
অ', -অ', একেই ময় তাকে ওচৰে ওচৰতে পঢ়িলে ভাল আৰু মানে তেতিয়া আৰু বেছি দূৰত থাকিলে নিজৰ কাৰণেই দিগদাৰ হৈ যায় ঘপককে
অ', ফেমিলিৰ পৰা দূৰত থকা এইবিলাক এইবিলাক ইমান ধৰি লোৱা ইমান, টাইমৰ কাৰণে এতিয়া ঘৰলৈ মন গ'লে আহিবও নোৱাৰি। এনেকুৱা এটা হৈ যায় চ ওম এতিয়া বেমাৰ হ'লেও, কোনো এ তাত চাবলৈ মানুহ নাথাকিব এতিয়াতো নিজেই ঠিক থাকিব লাগিব। এতিয়া ধৰি লোৱা এতিয়া ৰাতি। ৰাতিৰ ভিতৰতে মা বাবা হতি এনেকৈ যাব নোৱাৰে গুৱাহাটীলৈকে বহুত দূৰ হৈ যায় এনেকৈ যাবলৈ হ'লে এতিয়া ধৰা। ডিব্ৰুগড় হ'লে মানে এতিয়া ৰাতি মোৰ বেমাৰ হৈছে এতিয়া ৰাতি ওলাওঁ বুলি ক'লে পাৰিব। তেতিয়া কিমান হ'ল। টু আৱাৰ্চ মানে টু এণ্ড হাফ আৱাৰ এনেকৈ লাগিব বছ সিমানেই।
উম উম এই ডিব্ৰুগড় আৰু শিৱসাগৰৰ ওচৰতে হব। তাকে পালেতো ভালেই আৰু ওচৰতে সেনেকে।
অঁ পালেতো একদম ভালে আছে একো হে প্ৰব্লেমে নাই তোমাৰ এনেকে ভালেই হ'ব তেন্তে পালে খালী বছ এনেকে তোমাৰ কি কয় এতিয়া পঢ়াৰ ওপৰত ডিপেণ্ড কৰে আৰু এতিয়া পঢ়াৰ ওপৰত ডিপেণ্ড কৰে এতিয়া পালেটো ভালে আছে। নাপালেটো আৰু দিগ। তৈ হৈ যাব।
অ তাকে।
এইটো এটা অপচন আছে নহ'লেতো এনেকে কলেজতে এডমিচন লগোৱা আছে। অঁ কলেজত। যাব লাগিব নহ'লে এনেকৈ এবছৰৰ কাৰণে এনেকৈ এনেই কলেজত থাকিম তাৰপৰা অহা বছৰকৈ আকৌ এনেকৈ দিব লাগিব।
অ অ ভালেই এনেই এ বছৰ ঘৰত বহি থকাতকে কিবা এটাত টো হ'ব এটলিষ্ট।
অ সেইটোয়ে আৰু এতিয়া তাতকৈ বেলেগ এ যোৱা জেগাত যোৱাতকৈ নিজৰ ঘৰতে থাকি কিবা। তাৰ মানে। ধৰা ঘৰতে থাকি ওচৰতে। পঢ়াটো বেছি। ভাল হয় উম সেইটো বস্তু মানে অঁ বেছি প্ৰিফাৰ কৰো আৰু ত সেইটো আকৌ কি তোমাৰ এতিয়া ধৰা এতিয়া মই বেলেগ এখন যদি কলেজলৈ যাওঁ তেন্তে এতিয়া তাত যদি পঢ়োগৈও এতিয়া কলেজত তো লগাই লৈছো নামটো এদিনতো নগ'লেতো নহ'ব ন
অ তাকেতো উম
দিব লাগিবই এতিয়া ন গলেও নহ'ব এতিয়া সেইকাৰণে এতিয়া এনেকৈ দূৰত গ'লে তাত আকৌ হষ্টেলৰ কথা আছে হষ্টেলৰ ফিচ দিব লাগিব আকৌ কলেজৰ কিবা এটা সৰু সুৰাক ফ্ৰী ফ্ৰী কলেজলৈ ধৰাক কিবা এ সৰু সুৰাক কিবা এটা এমাউণ্ট দিব লাগিবই
উম
দিব লাগিব তাৰপিছত ইমানখিনি খৰচ পাতি কৰাৰ পিছত এবছৰ এনেই ৱেষ্ট কৰাতকৈতো মানে ঘৰৰ ওচৰতে থাক কি ঘৰৰে ইয়াৰ ওচৰতে ক'ৰবাত পঢ়া ডিগ্ৰী কৰা সেইটোৱে বেছি ভাল মানে অপচন আৰু
সেইটোৱে মানে তুমি যিহেতু এতিয়া বি এছ চি নাৰ্ছিংটো কৰিম ভাবিছা ত মানে আকৌ এতিয়া বেলেগত গৈ এনেই ডিগ্ৰীটো হেৰি কৰাতকে অতি ইয়াতে থাকি পঢ়ি মানে এবছৰ কচিং চচিঙো কৰি ল'ব পাৰিবা ওচৰতে
অ সেইটোৱে আও কচিংটো কচিংটো কৰিবলৈতো মানে কি হয় ধৰি লোৱা এণ্ট্ৰেন্স কাৰণে বহুত মানে ভাল এটা সেই হয় মানে। কবলে গ'লে। আহ এতিয়াতো আজিকালি চবৰেতো সুবিধা আছে ন এতিয়া। চবৰেত এতিয়া সুবিধা কৰিছে যে কি চব এণ্ট্ৰেন্স এগজামৰ কাৰণে তোমাৰ ধৰা এনেকে ক'চিং আছে, আগতে আগতেতো নাছিলে। তেনেকে আজিৰ দিনত তো ফৰ্মেতবিলাকো চেঞ্জ হ'ল। বহুত এবিলাক চেঞ্জ হৈ মেলি আ কি কয় তোমাৰ এতিয়া অলপ হাৰ্ড এনেকুৱা এনেকৈ পেপাৰো কাটে।
উ।
ত সেইকাৰণে এতিয়া মানে এতিয়া অলপ কচিংটো কৰি কৰিলে ভাল আৰু চবৰ কাৰণে। কৰি ল'লে কিজানি এক- কেইবাৰতো ওলাব ওলাই যাব পাৰি কেলেকি এবছৰ লওঁ ৱেষ্ট কৰাটো মানে বহুত ডাঙৰ কথা আজিৰ কাৰণ আজি আজিৰ দিনত
সেইটোয়ে আকৌ মানে মানে আমি এটা বস্তু গেপ দিয়াতটো মানে কি আমাৰ পঢ়া যোনটো আগৰ যোনটো স্পীড সেইটো নাথাকিব মানে মন নাযাব আৰু নিজৰে পিছত এবছৰ ৰখি দিলেও বহুত খিনি হেৰি হৈ যায় ন লষ্ট হৈ যায়
অঁ সেইটোৱে আৰু এতিয়া এবছৰ বছৰ যদি ৰৈ দিওঁ তেন্তে আকৌ এবছৰতে কিমান দিন থাকে যে এবছৰ কিমান দিন ৱেষ্ট কৰিলো কৰি মেলি আকৌ অহা বছৰত যদি দিওঁ তেতিয়াটো ডেৰ বছৰ টো ৱেষ্ট
অঁ সেইটোৱে এইপিনে বয়স ৰৈয়ে নাথাকেই আমাৰো
অঁ সেইটোৱে তাতে এতিয়া আকৌ এতিয়া তুমিও এতিয়া ইংলিছ স্কুলত পঢ়াই মিডিয়ামত জানা ইংলিছ মিডিয়ামত কি হয় যে কি এটা এই এইজ অলপ ওপৰতে মানে ধৰা অঁ এনেকৈ ওপৰত থাকে তাকে ধৰা নাৰ্চাৰী থাকে তাৰ পাছত এল কে জি এনেকৈ থাকে খালি অসমীয়া স্কুলত এনেকুৱা‌ নাথাকে ন তোমাৰ নাৰ্চাৰীটোতো নাথাকে ত সেইকাৰণে মানে তাহাঁতে আমাৰ লেভেলত মানে আমাৰ লেভেলত মানে এনেকৈ আহি যায় মানে
অঁ অঁ তাকেতো
অঁ আমাৰ কৈ সৰু ইছতুদেনট বিলাগে আমাৰ লগত
অঁ আমাৰ মোৰ এনেকৈ লগৰ আছে মোৰকৈ সৰুৱে এবছৰ মান বোলে আছামিছ মিডিয়ামত পঢ়া ন ত' সেইকাৰণে আৰু
আৰু মোৰ এতিয়া লগৰ বিলাক যেনেকৈ ধৰা সিহঁতি এতিয়া তোমাৰ হেৰি কৰি থাকে এতিয়া তাহাঁতে মোৰ কতো এতিয়া ওপৰত আছে তাহাঁতে এতিয়া ডিগ্ৰী কৰি আছে কোনোবাই কিবা কৰি আছে এইবিলাক আৰু আচলতে এইটো এতিয়া এটা মানে বছৰ এটা বেছিকে আমি পঢ়া টাইপছ হয় যাই ন
নাৰ্ছাৰী এল কেজিতে যায়গে দুবছ- ক তিনিৱছ চৰ সেনেকে আমাৰ
সেই কাৰণে মোৰ মতে নাৰ্চাৰী, এল কেজি ইউ কেজিত যোনটো পঢ়াই সেইটো ঘৰতো মাক বাপেক ধৰাচ মানে ল'ৰা ছোৱালীক পঢ়াও পায় ত' ধৰ এনেকে তোমাৰ তিনি বছ চ ৱেষ্ট কৰি পিনে তাৰপিছত তোমাৰ এতিয়া এনেকে এডমিশ্যন লগাবলৈ মানে অলপ বেয়া হৈ কথাতো ত কবলৈ গলে এনেকে তিন বছৰ এনেকে নপ নপঢ়ি সেই দুবছৰ মান ভালকে যদি এবছৰতো যদি ডেৰ‌ বছৰতো যদি হেৰিয়ে পেণ্ডিং ধৰা পেঞ্চ যদি ভালকে এনেকে পঢ়াই দিয়ে তেন্তে তোমাৰ কি কয় ওৱানত যদি এডমিশ্যন লগাই দিয়ে ধৰা তেতিয়াতো একো প্ৰব্লেমেই নাই তেতিয়া ওৱানৰ পৰা চিধা এনেকে পঢ়িব পাৰিব তেতিয়া কি হয় আজিকালিৰ দিনততো অভিয়াচলি তোমাৰ কি কয় চাকৰি কাৰণে অলপ এইজটো সৰু হলে বেছি ভাল বুলি কয় ন
অহ অহ
সেই এইজটো মানে অলপ মানে অলপ কম কম থাক কিলে মানে কি হয় তুমি বেছি দিনৰ কাৰণে কাম কৰিব
অ মানে আজিকালি এটা এজ লিমিট দি দিলে তাতে মোৰতো আৰু প্ৰব্লেম মোৰ জেনেৰেল কাষ্ট যে।
অ। অ সেইটো কাৰণে মানে জেনেৰেল কাষ্ট। চলে সেই বুলি কয় কি কয় তোমাৰ এনেকে কিবা এটা চাৰ্ট- টিফিকেট বনাই। তুমি কিবাহত যদি এন্ট্ৰেন্স দিছা বা কিবা দিছা তোমালোকৰ জেনেৰেল খিনি কাৰণে কিবা এটা, উ মই সেইটো বিষয়ে ইমান ভালকে নাজানো। অ কিবা এটা চাৰ্টিফি ফিকেত বনায়। যোনটো কানে তোমাৰ ধৰি লোৱা কৰবাত কম মাৰ্ক্সো আহিছে অলপ মানে তোমাৰ মানে ৰেহাই দিয়া হয় মানে।